হেল্ল'!
বন্ধু
কি খবৰ?
ভালেই, ভালেই, আজি যোৱা নাই?
নাই যোৱা আজি, তুমি?
মইও নগ'লো, কিয় নগ'লা?
এ বহুত গৰম পৰিছে অ'।
অ', তোমালোকৰ ক্লাছ পাতিবোৰ হৈ আছে নাই?
ক্লাছ পাতি হৈ থকা নাই বাৰু, আমাৰ এই পৰীক্ষা শেষ হলহে মাত্ৰ। তোমালোকৰ?
আমাৰো শেষ হ'ল বাৰু, এডমিশন এতিয়া আকৌ আহি যাব।
অ', আকৌ আগষ্টৰ পৰা ক্লাছ হ'ব ভালকে আৰু।
অ', অ', তোমাৰ বিষয়টো কিহৰ ওপৰত অধ্যয়ন কৰিছিলা?
মোৰ তোমাৰ গণিত আছিলে।
অ', মোৰ বাণিজ্যৰশাখাৰ ওপৰত আছিলে।
অ', অ', অ'। এনে তোমালোকৰ হেৰি বিলাক কেনেকুৱা, ছাৰ মানে বিষয় বিলাক কেনেকুৱা?
বিষয়বোৰ ভাল, আগৰ নিচিনা বিষয় নহয় অ' আগত তে আমি ধৰ তুমিও এতিয়া চাগে গম পাইছা, অংকবোৰ আগতে তুমি উলিয়াইছিলা। কিবা এটা হিচাপ নিকাচ কৰি উলিওৱা, আজিকালি হিচাপ নিকাচৰ নহয় এতিয়া মানে।
সেইটোয়ে, সেইটোয়ে আৰু এই নতুন শিক্ষা নীতি আহিলে ন'।
সেইটো হয়। বাকী ঘৰলে যোৱা নাই?
ঘৰলে নাই যোৱা, ঘৰলে যামহে। যাম, যাম, যাম, সোমবাৰে মানে যাম।
অ', অ', মনত পৰিছে চাগে ন'হ?
পৰিছে পৰিছে বাৰু উপায়ো নাই নহয়, এতিয়া বাকী এইবাৰ কিবা কৰি আছ নে নাই?
এতিয়া টিউচন পাতি এনেকে কৰি আছোঁ।
অ', ঠিকে আছে, ভাল পইচা এটা ওলাই চাগে?
সেইটো হয় বাৰু, কেইটামান চলিব লোৱাতে আৰু কলেজ যোৱা। তাৰে নিজৰ খৰচ পাতি কেইটামান ওলাই থাকিলেই হ'ল নহ।
সেইটোয়ে, ঘৰত নুখোজিব কে।
সেইটো হয়।
এনে মাহে কিমান মান ওলায়, পাঁচ হাজাৰ?
পাঁচ, ছহেজাৰ মানৰ ভিতৰতে ওলাই আৰু সেইটোয়ে চলিব ধুনীয়াকে আদিয় মোৰ নিজৰ কাৰণে দেই। স্কুল পাতিপা আৰম্ভ কৰি মানে অহা যোৱা।
সেইটোৱে পাঁচ, ছয় হাজাৰ টকা আৰামত আতি যায় বাৰু।
অঁ, মোৰ অলপ- এতিয়া ভাত পানী খালো। মোৰ এটা মানে বহুত অসুবিধা হৈ আছে, গম পাইছা।
কোৱাচোন?
এই ইংলিছ বিষয়ক, মোৰ মানে মোৰ প্ৰথমতে অসমীয়া- মিডিয়াম আছিলোঁ মই। এতিয়া মোৰ ইংলিছত- এতিয়া হৈ গ'ল ইংলিছত মানে তোমাৰ চব ইংলিছতে হয় ন অলপ অসুবিধা হয় মানে মোৰ।
অঁ, অঁ। এ তোমাৰ হেৰি- দ্বাদশত কি আছিলে অসমীয়া আছিলে নে ইংৰাজী আছিলে?
মোৰ দ্বাদশত- যদিও অসমীয়া আছিলে কিন্তু বস্তুবোৰ অসমীয়া, ইংলিছ দুইটাতে মিলাই মেলি পঢ়িছিলোঁ। কিন্তু- এতিয়া- অধ্যয়ন কৰোঁতে চব ইংলিছতেই বুজায়, ইংলিছতেই পঢ়ায়। মোৰ এইখিনি বহুত প্ৰব্লেম হ'ল।
অঁ, একো নাই ইংলিছতটো শিকাটো ভালহে, তোমাৰ পিছত তুমি ভৱিষ্যতে বহুত কামত আহিব।
শিক্ষাটো ভাল কিন্তু মোৰ মাৰ্কচ বিলাক এতিয়া নম্বৰবোৰ বহুত কম কম আহিছে সেইটো কাৰণে।
তুমি তুমিতো বাণিজ্যৰ ন? তোমালোকে, তুমি এটা- কাম কৰিবা, তুমি প এ- তুমি লগত ডিসনেৰী এখন লৈ পিনে পঢ়িবা।
অঁ, বি মানে আহ অসমীয়া ব্যৱধান এখন
অঁ, অসমীয়া ব্যাকৰণ এখন লৈ পিনে পঢ়িবা, তেতিয়া তোমাৰ এ কি হব- তোমাৰ এ মানে তুমি অসমীয়া নহয়- ইংৰাজী এখন লবা মানে তাতে তোমাৰ এখন অসমীয়া আৰু এ ইংৰাজী- শব্দবোৰৰ যে অৰ্থবিলাক থাকে তেনেকুৱা এখন ল'বা। তেতিয়া তোমাৰ কি হ'ব? তুমি বস্তু- বস্তুবিলাক ভালকে বুজি ল'বা আৰু যিটো বস্তু বুজি নোপোৱা সেইটো লিখি লবা চাইডত।
এ সেইটো হয় বাৰু। মই এইটো ভাবিছিলো মইয়ো নিজে প্ৰথম প্ৰথম।
উম।
কিন্তু তুমি এনেকে পঢ়িলে বহুত টাইম- নষ্ট হয় অঁ। তুমি এনেকে বিচাৰি বিচাৰি পঢ়ি থাকোতে, পঢ়ি থাকোঁতে তুমি- নিজৰ পঢ়াখিনিত সোমাব গৈ নোৱাৰোগৈ।
বেছি বেছি তেই নষ্ট নহয়, কিয় নষ্ট নহয়? এটা শব্দ বাৰে বাৰে আহিয়ে থাকে ন। তুমি যদি- যদি এবাৰ এটা শব্দৰ অৰ্থতটো বুজিব পিছত আকৌ সেইটো বস্তুটোয়ে আহিব।
সেইটো হয় বাৰু।
মই কি কব খুজিছো বুজি পাইছা?
পাইছো, পাইছো।
আৰু তুমি ভৱিষ্যতেও যদি কিবা- চাকৰিৰ এ পৰীক্ষা সমূহ দিয়া তাতেও তোমাৰ কাম আহিব।
সেইটো হয়। মোৰ কথা কেইটামান কব লগীয়া আছিলে।
কোৱাচোন
মোৰ ন কোৱা বাৰু আমাৰ ঘৰৰ মানুহৰ মানে আমাৰ মায়ে সৰু কে এটা ব্যৱসায় আৰম্ভ কৰিছিল মানে
অ কিহৰ ওপৰত
এ আচাৰ তাচাৰ ওপৰত তোমাৰ আচাৰ বিক্ৰী কৰে মানে আচাৰ বনাই আছে বহুত বহুত খিনি বনালে বহুত বিক্ৰীও কৰিলো এতিয়া বহুত আছেও বাৰু
অ অ
আৰু তাৰ মানে তোমাৰ কিবা আচাৰ তুমি ভাই ভাল পোৱা নিকি বাৰু এনেকুৱা বিধৰ কিবা
অ মই এইটো ভোট জলকীয়া আচাৰটো ভাল পাওঁ
অ মা মায়ে বাৰুতে সাতটা ভেৰাইটিজ মানে সাতটা বিভিন্ন ধৰণৰ আচাৰ বনাইছিলে
অ
তুমি এতিয়া মো
আচাৰ ব্যৱসায়টো বৰ্তমান ভাল বাৰু আচাৰ ব্যৱসায়টো তোমাৰ এ বহুত খিনি লাভ হৈছে বাৰু
অ তাকে মই মানে বনাইছিলে মায়ে আমাৰ তোমাৰ জলফাই আচাৰ বনাইছিলে আমলখি আচাৰ বনাইছিলে আম ফালি পেলাই যে বনায়
অ অ আমৰ আচাৰ
অ আমৰ তাৰপিছত বগৰী তাৰপিছত গাহৰিৰ আচাৰ বনাইছিলে আৰু তোমাৰ ভোট জলকীয়া আৰু আম আৰু জলকীয়া মিক্স কৰি বনাইছিলে আৰু সৰিয়হৰ আচাৰ এটা
অ অ আজিকালিতো এইট এইটো বস্তু চলিছে বহুত আচাৰৰ ব্যৱসায়টো বহুত চলিছে
অ কিন্তু মানে মই ভাবিছিলো মানে এনেকে গাঁৱতে বিক্ৰী কৰি আছো তো টাউনতটো চাগে বহুত বিক্ কী হব যদি মই তাত বিক্ৰী কৰিবলৈ যাও তোমাৰ কোনোবা চিনাকি বন্ধু বৰ্গ থাকিবও পাৰে তুমি সেইবোৰক যদিও জনাই দিয়া মোৰ কেইটামান হ'লেও বিক্ৰী হ'ব
অ' মই জনাই দিম বাৰু নিশ্চয় তুমি এটা কাম কৰিবা, তুমি এখন এ হেৰি এখন বনা তোমাৰ আচাৰসমূহৰ বিজ্ঞাপন এখন বনবা এতিয়া কি হ'ব মানে মই যদি তোমাৰ হেৰি লগাওঁ ৱাটচপ মই হেৰি লগাওঁ তেতিয়া হ'লে মোৰ লগৰ এনেও চাব পাৰিব আৰু য কাৰোবাৰ যদি ইচ্ছা আছে কিনিবলে তেতিয়া তোমাক চিধা কন এ মানে তোমাৰ লগতে কথা পাতিব পাৰিব
অঁ, তুমি বস কথাষাৰ এবাৰ বেলেগক জনাইয়ো দিবাচোন পাৰিলে তোমাৰ বন্ধু বৰ্গক
অঁ, নিশ্চয় জনাম বাৰু আৰু তুমি নহ'লে আৰু এটা কাম কৰিব পাৰা এ ইয়াতে যে ডাঙৰ ডাঙৰ, দোকানসমূহ আছে
অঁ
তুমি সেইবোৰত এবাৰ কথা পাতি সিহঁতে যদি ডাই এনেকে চিধা তোমাৰ পৰা কিনি লয় তেতিয়া তোমাক যিটো প্ৰ'ফিট হ'ব মানে যিটো লাভ হ ব, সেই লাভৰ পৰা কিছু অংশ তোমাক দিব
সেইটো বাৰুতে মই এবাৰ পাইছিলোঁ এনেকুৱা এটা সুবিধা, কিন্তু সুবিধাটো তোমাৰ বহুত যোনটোত আমি দামত বিক্ৰী কৰোঁ তাৰ আধা দামত তেওঁলোকক বি ক্রী, কৰিব লগা হয় তেওঁলোকে আধা দামটোহে দিয়ে
অ', তোমাক প্ৰফিডৰ পৰাও দিব নহয় সেইটো হিচাপত তুমি মিলাই লব লাগিব আৰু
অঁ! পিছে তোমালোকৰ ঘৰত কিবা গৰু গাই আছে নে নাই?
আমাৰ সেইবোৰ নাই বাৰু।
ত এতিয়া ভাবিছোঁ লাহে-লাহে-লাহে-লাহে পইচা কেইটামান জমা কৰি পেলাই গৰু এজনী কিনো নেকি? অ গাখীৰৰ পৰাও আজিকালি বহুত সুবিধাজনক কেইটামান আহৰণ কৰিব পৰা যায় পইচা মাহে-মাহে।
অঁ! কিনিব পাৰা, মানে গৰু কিনিলেও তোমাৰ লাভ হ'ব, তুমি গাখীৰ-চাখীৰত অলপমান লাভ হ'ব।
অঁ!
সেইটোৱে। এতিয়া এ এতিয়া গৰু কিনিব পাৰিবা, গাহৰি ফাৰ্মো খুলিব পাৰা কিন্তু দেই আজিকালিতো জানাই গাহৰি ফাৰ্ম তাৰপিছত তোমাৰ মুৰ্গীৰ ফাৰ্মত বহুত পইচা।
কিন্তু তোমাৰ গাহৰি, মুৰ্গী এইবোৰত মানে তোমাৰ মানে বহুত গৰমত মানে এইবোৰ টিকিব নোৱাৰে। মানে তোমাৰ এইবোৰ গৰম বহুত পৰিছেতো।
সেইটো হয় আৰু তোমাৰ এতিয়া গৰুজনী কিনিলে তোমাৰ লাভো হ'ব, তুমি ঘৰতে ৰাখিব পাৰিবা।
উম! তাকে ঘৰতে মই ঘাঁহ পানী এইবোৰ খুৱালোঁ, তাৰপিছত দানাটো ইমান নুখুৱাওঁ। এই ঘাঁহ চাহটো আমাৰ পিছফালে পথাৰত পায়ে তুমিতো দেখিছাই।
তাকে তোমালোকৰতো চাপৰিতে ঘৰ?
অঁ! তাৰে আমাৰ চব সুবিধাজনকে হৈ যায় বস্তুবোৰ।
অঁ! ঠিকে আছে। সেইখিনি কৰি ল'বা, চাই ল'বা।
অঁ! আমাৰ এইফালে আহিবা চোন আমাৰ প্ৰকৃতিটো আমাৰ এইফালৰ বহুত ধুনীয়া অ। এতিয়া এজাৰৰ এতিয়া এজাৰ ফুলা ছিজিন এতিয়া এজাৰ গোটেই ফুলি ধুনীয়া হৈ আছে পৰিৱেশটো।
মইতো যাম বুলি ভাবিয়ে আছিলোঁ এতিয়া সময় তোমাৰ সময়খিনিহে পোৱা নাই, মানে জানাই দেখোন এ কলেজৰ ক্লাছসমূহ থাকে তাৰ পাছত তোমাৰ যেতিয়া ক্লাছ নাথাকে তেতিয়া মই ঘৰতেই গুচি যাওঁ।
অঁ! এইবাৰ পাৰিলে তুমি আৰু তোমাৰ বন্ধু এজন আছে তোমাৰ কানতেই ভাড়া থাকে যে তেওঁকো লৈ আহিবা, তেওঁতো বাহন এখনো আছে দুচুকীয়া।
অঁ-অঁ! তেওঁকো লৈ যাম বাৰু দিয়া, আৰু আমি এটা প্ৰীতি ভুজো খাব পাৰো ন।
খাব পাৰে। আমাৰ আমি সেইফালে খাম। সেই ফালে বনভোজ টাইপত খাম, ধুনীয়া লাগিব। তুমি একোৱেই চিন্তা কৰিব নালাগে পানীৰ পৰা চব সুবিধাজনকেই হয় তাত।
সুবি অ‍ঁ সুবিধা হ'লে ভালহে মানে সুবিধা হ'লে তোমাৰ কামত আহিব ন।
অঁ! আমাৰ যোনটো মেৰ আছে মেৰটো কাৰণতে তুমি বহুত কিবাকিবি খাবলৈ লৈ আহিব‌ও পাৰা ৰুমলে। তেতেলী, মধুৰিআম-চুধুৰিয়াম বহুত আছে তাৰপিছত আৰু পৰিৱেশটো মানে বহুত ধুনীয়া বিশ্লেষণ এটা হৈ থাকে তোমাৰ। এজাৰ, কৃষ্ণচূড়া তাৰপিছত আৰু এজোপা গছ আছে তোমাৰ হালধীয়া ফুল ফুলে যে।
অঁ-অঁ! নাহৰ।
নহয়-নহয়, তোমাৰ হেৰি গমাৰি-গমাৰি নহয়। পাহৰিলো বাৰু নামটো।
অঁ-অঁ! বাকী হেৰি কিবা এটা কম বুলি ভাবিছিলোঁ মই? এই যে ত সেইখিনিতোতো নদী এখনো পাৰ হৈ গৈছে ন মাজেদি?
অ' সেইখন তোমাৰ ব্ৰহ্মপুত্ৰৰ এটা খুতি হয়। মানে মেইন ব্ৰহ্মপুত্ৰ নহয় ব্ৰহ্মপুত্ৰৰ পৰা ফালি আহিছে মানে।
অ' নদীখন মই দেখিছো বাৰু! সেইদিনাখন মই হেৰিত এ প্ৰতিচ্ছবি দেখিছিলো মই এখন তাতে মোৰ ভাল লাগিলে মানে পৰিৱেশটো।
এ তোমাৰ তোমাৰ যদি বহুত বেছিও গৰম লাগে। তুমি নদী কিনাৰত থাকিলেও তোমাৰ মানে শীতল বতাহে তোমাক ধুনীয়া কৰি পেলাই।
আৰু আমি তাতে ধুব পাৰিমতো চাগে?
পাৰিবা, কিন্তু এতিয়া ধুৱাটো উচিত নহ'ব মোৰ মতে কাৰণ পানী বহুত বাঢ়িছেতো। তুমি মোৰ ভয় লাগে মানে। এতিয়া নতুন পানী
বাৰিষা সময় ন?
এতিয়া তাতে নতুন পানী আহিছে, নতুন পানী মানে তোমাৰ মানে তুমি জানাই দেখোন, পানী আহিলে বহুত ডাঙৰ সোঁতত আহে আৰু সেই সোঁতত তোমাক ক'ত লৈ যাব তুমি নিজেও বুজি নাপাবা। আৰু ইমান বহল নদীখনত তুমি উত্তৰ, পূব, পশ্চিম, এইবোৰ তুমি দিশবোৰ প্ৰথমতে তুমি গম নাপাবা কোনফালে কোনটো আছে।
আৰু নদীয়ে এবাৰ সোঁতত টানি নিলে আৰু তুমি অ' বাচি আহা সম্ভাৱনাটো বহুত কমেই থাকে আৰু।
অ' তুমি কিন্তু এটা ভাবিব পাৰা ব'হাগ-জেঠ তোমাৰ জেঠমহীয়া বুলি ক'লে ভুল হ'ব, চ'ত-বহাগত তেতিয়া পানীটো কম হয় ন।
আৰু মাঘতো পাৰি চাগে, মাঘটোতো বৰষুণ নহয় মানে আমাৰ এই ঠাণ্ডা দিন কেইটাত পাৰি আৰু ন।
মাঘত পাৰি, কিন্তু মাঘত পুৰা ঠাণ্ডা হৈ থাকে তুমি ইয়াত নদী পানীও ঠাণ্ডা থাকে।
অ' আৰু এই ঠাণ্ডা দিন কেইটাত মানে পাৰি আৰু ন-নদীত পানীটো কমি থাকে। এতিয়া গ্ৰীষ্ম বন্ধ কেতিয়াপা?
গ্ৰীষ্ম বন্ধ বুলি কলে এতিয়া আমাৰ গ্ৰীষ্ম বন্ধ নাই। আমি এতিয়া সৰু হৈ থকা নাই বন্ধু! আমি গ্ৰীষ্ম বন্ধত আমি পালো, আমি সেই সময়টোত আজৰি সময় বুলি নাভাবি আমি নিজৰ কৰ্তব্য পালন কৰিব লাগিব, তেতিয়াহে উচিত ফল পোৱা যাব সময়ত।
সেইটোয়ে আৰু আজিকালি আগৰ নিচিনা উৎসুকতাও নাই।
সেইটো হয়।
আগতেটো গৰমৰ বন্ধ বুলি ক'লে এটা যি আমোদ আছিল সেই আমোদটোও নাই।
উম।
দিয়া বাৰু তেনে'হলে।
মই পাছত কথা পাতিম দিয়া, মই অকমান মাক লাগি দিওগৈ আচাৰ বনাই থকা।
অ' দিয়া দিয়া দিয়া।